অ,
অ, কি কৰি, এই আছো এনে, তোমালোকে কি কৰি আছা?
অহ, আচোৰ আমাৰ তাই এইমাত্ৰ আৰু টোপনি গ'ল। উঠছিলে অলপ আগতে অ, খালো খাই লৈ আৰু বিচনাত উঠিলো অ,
মই শুই আছো ৰহ
অ', অ', বাবু কি টোপনি গ'ল?
অ, টোপনী গল ন।
হয়।
মাতকেধিকাগ
কৈছিলো চোন পনীৰ আৰু হেৰি না নানিছিলে। অ, মাই পিয়াজি বনাইছো ঘৰতে।
অ',
খাই খালো আৰু দিনতে আছিল পটল ভৰোৱা। আৰু গাড়ী আছিল, বুঢ়িয়ে হৈছে চি কাৰী ইমান টেষ্টি হৈছে, কাৰীৰ লগত ভাত খাই বহুত ভাল লাগে, তই খাই পাইছ নে?
মইছোন খায়ে আহিলো।
অ', অ', অ',
আজি এই খালা লৈছো।
উম, বহুত ভাল লাগে, তহতে আগতে খাই পাইছা না?
আগতে নাই আমাৰ এনেকে নবনাই বোৱা নাই নাজানো।
দৈ দি বনাই দৈ আৰু বেচন দি বনাই।
বনোৱা নে এনেকে?
হয় নেকি? মই এই ৰুমত থাকোতে মই যেতিয়া এই গাত আছিল নহয় মোৰ
উম।
তেতিয়াতো মই একো খাব নোৱাৰো দেচোন হয় না? তাৰ পিছত তৰ ৰুমত মায়ে দৈ দি পঠাইছিল হা।
উম,
দৈ মূৰটো ঘা বেয়াই হৈ থাকে, চৰ্দি - কাহ হৈ থকা আছিল। তাৰপিছত আমাৰ তাৰ, তাৰো হৈ আছিল চৰ্দি-কাহ। দৈটো এনেকে এ তুমি খা তুমি খা কৰোতে কৰোতে দৈ বহুত দিন ৰৈ গৈছে, দুইদিনমান ৰৈ গৈছে। মই কৈছো এ তুমি ঘৰত যাবা আৰু এই দৈটো মাক দি আহিবা সেনেকে কলো, তাৰপিছত সি কৈছে এই নালাগে আৰু কি বুলি ভাবব'? দৈৰ দাব্বা আনিলো তুমিও নাখালা। সানেকে ক'লে। তাৰপিছত আৰু মই ক'লো দিয়া হ'ব দিয়া থৈ দিয়া বেচন আছে যিহেতু কাৰি বনাম।
উম।
তাৰপিছত ৰুমতে কাৰি বনালো। পিয়াজৰ পাত লৈ আহিছিলে সি। সেনেকে পিয়াজৰ পাত দি কেনে এনেকে কাঢ়ি বনালো। ইমান টেষ্টি কাঢ়ি হৈছে মই প্ৰথমবাৰ বনাইছো। মানে এটা আইডিয়া আছে দেচোন মাক বনোৱা দেখি আছিলো ন।
সেইটোৱেই এতিয়া তই দেখা কাৰণে গম পা। আমি দেখা নাপাও না সেইবিলাক।
অ সেইটো, দেখি দেখি মানে এটা আইডিয়া আছিল কিন্তু আইডিয়া থাকিলেও মানে কেতিয়াও বনাই পোৱা নাই দেচোন। কেপত প্ৰথম হিচাপত মোৰ মাৰ নিচিনাই হৈছে। সিটো কৈছে বঢ়িয়া টেষ্টি হৈছে অ এনেকে কৈছে। মই কৈছো ফাৰ্ষ্ট টাইমে বনাইছো। সি কৈছে মে মিছা নকবা তুমি আগতেও বনাইছা। মই কৈছো কিয় মিছা কম ন? মই এই প্ৰথম বনাই পাইছো, কৈছে ইমান ধুনীয়া টেষ্টি একদম একদম মায়ে বনোৱা দৰে হ'ল এনেকে কৈছে।
উ হু।
মই কৈছো তাৰ মানে মই জানো বস্তুটো মানে মোৰ এটা আইডিয়া হৈ যায় না, তোক যদি মই সদায় দেখি থাক মো বস্তুটো বনোৱা অ এনেকে এনেকে দিয়ে। এ বেয়া হ'লেও মানে প্ৰথম হিচাপত ভালেই হৈছি হয় না? অ প্ৰ প্ৰথম হিচাপত দেচোন মোৰটো একদম আমাৰ মায়ে বনোৱাৰ দৰে হৈছিল।
সেইটোৱেটো এতিয়া আমি দেখা নাই আমি বনাবা নৰিম। এইটো আমি দৈয়ৰ বাহিৰে বেলেগ খাবই নৰু আৰু। দৈ দৈয়ে আৰু বেলেগ নহয়।
কৰি বনা দৈ।
আমাৰতো হেৰি গাখীৰটো এনে নিজেও বেয়া হৈ যায় না, বেয়া হৈ কিনে দৈ হয় যায় বা অলপ টেঙা দি কিনে বেয়া কৰো, তাৰপিছত বনাও সেনেকে।
অ, অ তাৰমানে আমাৰ শাহু মায়ে আম আ কেনেকে বনায়? তই যেনেকে কৈছা এতিয়া তেনেকেই বনায়। মই কিবা খাব নৰো। কিবা কেনেকুৱা লাগ
অ টেঙা টেঙা দি কিনে বনালি বেয়া লাগে খাবলৈ।
উ নাই আমাৰ মোৰ শাহু মাই কেনেকে বনাই জানা? এ এ গাখীৰ টো আনিলে। আনি কেনে এই প্লাষ্টিকৰ বয়াম এটাত ভৰাই থৈ দিয়ে। থৈ কেনে পানী এৰি দিয়ে নহয় সেইটো অ দৈ হৈ যায়। মই কিবা গোন্ধ পাওঁ, গোন্ধ মানে কিবা এই বমি-বমি লাগে কিবা।
আৰু নিজ যিটো গাখীৰ নিজৰ-নিজৰ হেৰি উতলাৰ পিছত নিজে-নিজে ঠাণ্ডা হৈ কেনেকে যে নিজে যেতিয়া ফাটি যাব। সেইটো হয় ধুনীয়া দৈ হয় আৰু এনেকে ফাটাই ললে বেয়া হয়।
আমাৰ মায়ে যে বনায়, আমাৰ মায়ে যে বনায় সেনেক কে বনায় দ গাখীৰটো গৰম কৰি কেনে। সে সেইটো দৈহে আচল দৈ হয় না? সেইটো দৈহে খাই ভাল লাগে। হলেও আমাৰ শাহু মায়ে এনেকে বনায়। কিবা গাখীৰটো আনছে কেঁচা গাখীৰে বৈয়াম এটাত ভৰাই থৈ দিয়ে। এ পানীটো এৰি দিয়ে নেক্স দিনাখন দৈ হৈ যায়।
উম,
কিবা কেনেকে খাই ইহঁতে মই কিবা দেখিবই নোৱাৰো। এই কিবা ভালেই নালাগে।
হয়।
অ, এ আমাৰ সি এনেকে আগত টেবআমাৰ মাক কাঢ়ি বনোৱা কাঢ়ি বনোৱা দেখি থাকে নহয় ভাল পাই থাকো তে দেচোন বিয়াৰ কথা আমাৰ আলোচনা হোৱাও নাছিল তেতিয়া। তেতিয়া আৰু সি কি কৰিছে মোক শুধে? কেনেকে কাঢ়ী বনাই, কেনেকে কাঢ়ী বনাই আমাৰ ঘৰত খোৱা আছিল ন সি বিৰাট ভাল পায়। তাৰপিছত সিটো নিজৰ ঘৰত গৈ কেনেকে কৈছে আজি তহঁতক বেলেগ বস্তু খুৱাম ৰহ। সেনেকে কলে তাৰপিছত হেঁতেও কলে কি বস্তু খাবি কৈছে যা বেচন আন। বেচন আনি দিছে দৈও আছে দেচোন, দৈও আছে সেনেকেতো সি টো নাজানিল।
উম,
দৈ বেচন মিক্স কৰি কেনে এই দালি যেনেকে চাম্বাৰ মাৰে তেনেকে চাম্বাৰ মাৰ দিছে উ আৰু বেচন বেছিকে দি দিছে সিটো নাজানে। তাৰিছত বেচন বেছিকে দি কেনে এনেকুৱা গটা হৈ গৈছে পি পিচ কৰি কেনে খাব পৰা হৈছে এ তপই চিশ কি বস্তু বনাইছাই একো-একোৱে নালাগে সেনেকে কৈছে। তাৰপিচত এ হয়ও হয় এহেতে কি কৰিবা বনাই কি কৰি টেষ্টি লাগে মই বনোৱা তোৰ ইহতৰ দৰে কিয় হোৱা নাই একদম গটা-গটা হৈ গৈছে। তই নাজানাই বস্তু আৰু বইল কৰবা আহা। সি মানে দেখি আছিল অ', দেখি আছিল, বস্তুটো কিন্তু বনাব গৈ কেনে সি তাৰ পৰা হোৱা নাই। কিন্তু অহ, অহ, পাৰিম। পাৰিম অ' এনেকে ভাবছে কিন্তু আমিতো সৰুৰ পৰা দেখি আহিছো ন কিন্তু মই কেতিয়াও ঘৰত বনাই পোৱা নাছিলো দেচোন। পাযয়েলে বনাই পাইছে। মই বনাই পোৱা নাছিলো কিন্তু প্ৰথম হিচাপত মোৰ এনেকুৱা মজ্জা হৈছে। মই নিজে কৈ আছো আজিতো বঢ়িয়া টেষ্টি হৈছে।
এতিয়া দেখা পায় কিনি তহতে শিকি গৈছা।
অ',
আমি নাজানো আৰু আমি ক কেনেকে বনাই কব নোৱাৰো আৰু।
অহ, তই-তই চাবিত টো বনাই খান আৰু এই বেচনৰ পকৰি বনাই নহয়। পকৰি বনাই কিনে এ আগতে বেচন পিয়াজ চিয়াজ জলা চলা কাটি কেনে বেচনত, পকৰী বনাই ল'বি পকৰী বনাই কিনে। এইটো কঢ়িটো দি দি দিবিচোন এনেকুৱা মজা লাগে। বেচন দিকিনে কাৰিটো পকৰী কাঢ়ি।
দৈটো কেনেকে বনাই সেইটোকাৰিটো?
আৰে দৈটো ললি দৈটো লৈ কেনে বেচন দিলি অলপ
উম,
দৈ তুতে বেচন দি দিলি দৈ আমাৰ তাৰমানে চাছ। কৰে না চাছ,
অ,
চাছ খাই পাইছানা লাচি।
নাই নাই মই নক বনোৱা নাই ন সেইজেগা,
চিয়ে দৈ এই আ,
অ দৈ লিছি টো খাই পাইছোঁ গা
অ এ লছিটো। দিয়ে বনালে বেছি ভাল লাগে অলপ টেঙা টেঙা হ'ব লাগে দেচোন। লাছিটো, এদিন থৈ দিবও লাগে তেতিয়া লাচি টো অলপ টেঙা হৈ যায় না তেতিয়া খাইড, বঢ়িয়া লাগে সেই লাচিতে তই হেৰি দিবি বেচন দিবি অলপমান। অলপমান বেচন দিকেনে হাতে দিয়ে গুলি লবি। মানে যাতে হেৰিতটো গুটি গুটি নাথাকে আৰু
উম উম,
কাৰি টোত আ তাৰ পিছত নিমখ দিবি। নিমখ দি কেনে ৰং গুড়া দিবি অলপমান বেছি নহয় অলপমান ৰং গুড়া দিবি। পি তাতে। তাৰপিছত তই হেৰি দিবি অ ৰেড চিলি পাউদাৰ দিবি অলপমান। দিয়া যদি যাৰ থাকে আৰু ইহঁতে দিয়ে যাৰ নাথাকে নিদিয়ে দেচোন। নহৰু খুন্দি দিবি। জলা খুন্দি দিবি তাতে দি দিবি দি কেনে উতলাবি উতলাবি কম জুইত। তে উতলাবি বহুত উতলাব যিমান উতলাবি সিমান টেষ্টি হ'ব।
অ
যেনেকে উতলাই মানুহ সেনেকে তেজ এটা বাঢ়ি নাযায়।
অ সেইটো হয়।
অ সেনেকে উতলাই থাকি উতলাই থাকি খালি লাৰি, থাকিব লাগিব তই যদি নালাৰা সেইটো জামচ লা ই যাব এটো গুটি গুটি হৈ যাব। বুজি পইচা না তই লাৰি থাকলি লাৰি থাকিলি। তাৰপিছত অলপ যেতিয়া গটা হৈ যাব মানে এটা কাৰাহা, অ হৈ যাব নহয় পানী নাথাকে তাৰপিছত তই পিয়াজ কাটিবি। পিয়াজ কাটি কেনে কেৰাহিটোত অলপ, তেল দিবি তেল দি কেনে বেহাৰ দিলি বেহাৰ, ফুটি গ'লে পিঁয়াজ দিলি। পিয়াজতো ভাজি ললি ৰং গুড়া অলপ দিলি নিমখ দিলি যি ম, মচলা খা আৰু সেই দিলি মচলা নিদিলেও ভাল লাগে দেচোন। তাৰপিছত মূলা মূলা মূলা থাকিলে মূলাৰ কাঢ়ি বনাবি। এনেকে আৰু এই বুটৰ দালি। বুটৰ দালি জিকাই কিনে সেই বুটৰ দালি কাঢ়ি বনাব পাৰা মানে তই যি দিয়া আৰু সেইটো মতে ভাজিটো বনালি সেইটো ভাজি ললি। ভাজি লৈ কেনে দালি যেনেকে চাম্ভাৰ দিয়ে সেনেকে চাম্বাৰ দিবি আৰু কাৰি পতাটো দিবি তেলতে।
অ'
তেজপাত চেজপাত একো দি অ' তেজপাত চেজপাত একো দিব নালাগে। শুকান জলা দিয়া যদি দিবি অ' সেনেকে বনাবি। কি মজা লাগে।
অ সেনেকে বঢ়িয়া লাগে তই,
এক আমক যে বনাই থাকে ইমান ধুনীয়া ধুনীয়া বস্তুকেইটা। এই জলকীয়া যে আচাৰ বনাই ইমান ভাল লাগে কেঁচাই কেঁচাই জলকীয়া কেইটা যে আ।
এই তই বিশ্বাস কৰিবি মোৰ লগ অ' মোৰ লগৰ ছোৱালী একেলগে পঢ়া দেচোন হা নাইনৰ প্ৰায় একেলগে পঢ়িছিল তাই এতিয়া বিয়া চিয়া হৈ গৈছে চলি পলি আছে। তাইত বিয়া হৈ গ'ল এতিয়াও লগ ভাঙা নাই দেচোন আমি লগে আছোঁ বেষ্ট ফ্ৰেণ্ডে আছোঁ।
অ'
তাই নলবাৰীত বিয়া হৈছে, তাই এতিয়াও আহে ন' ঘৰত আমাৰ তাত আহি সেই নহৰু চাটনি লৈ যায়। ইমান মানে ভাল পায় অ' আৰু নিজৰ ঘৰত টো নিজৰ দেৱৰক কৈ থাকে যে অ' আন্টি আছে মোৰ লগৰ ছোৱালীৰ মা ইমান ধুনীয়া নহৰু চাটনি বনাই কি কয় তই কয় হে থাক বৌ তইতো আনি কেনে খুৱাব নোৱাৰ তই কয় হে থাক। তাৰ পিছত তাই কয় ৰহ তোক আনি কেনে খুৱাম ৰহ এবাৰ আহি কেনে নহৰু লৈ আহিছে। এক পোৱা এক পোৱাতকৈ বেছি নহৰু আনিছে আনি কেনে আমাৰ মাক দি কেনে বনাই কেনে লৈ গৈছে নলবাৰীত।
হো-হো, ‌সেইটোৱেটো আচাৰ চাচাৰ কেইটাও বৰ ধুনীয়াকে বনাই কিন্তু আন্টিয়ে দেই।
অ' কৈ দে
কঠালৰ আচাৰ, আমৰ আচাৰ কি কি আচাৰ বনালো। জলকীয়াৰ আচাৰটো কি চুজি দেই যে কি কেনেকে বা বনায়?
বেহাৰ দি কেনে বনায়।
অ' মই চুজি দিয়া বুলিহে ভাবিছোঁ।
দে পিছে শুৱ তই।
অ' দে পিছে ঠিক আছে।